নিচ
শুনিছো।
অঁ, কি কৰি আছ?
আছিলো এ অলপমান বজাৰ কৰো বোলো এই ৰাতিখন ক'তনো এতিয়া বাহিৰত ওলাই যাম মানে লাগিছিলে কিবা টা বস্তু
অ' অঁ,। তাকে চাই ছিলো। উম উম উম, মইও তাকে সেই অনলাইন শ্বপিং টো ওলাই লৈছিলো
অঁ অঁ।
কিবা এটা অৰ্ডাৰ দিব লগা আছিলে, তাকে চাই আছিলো। ৰিটাৰ্ণো কৰিব লগা আছিলে কিন্তু ৰিটাৰ্ণটো পৰাই নাই কৰিব, কিবা কিবি এবিলাক প্ৰব্লেম দেখাই থাকে নহয়।
প্ৰব্লেম দেখায় অ অনলাইন শ্বপিঙত। এতিয়া অফলাইন হ'লে কথা নাছিলে ত কালি গৈ পিনে হ'লেও দিব পাৰিলি হয় ৰিটাৰ্ণ।
সেইটোয়ে সেইটোয়ে সিহঁতে ললেও হয় বাৰু সেনেকুৱা কথা। ইয়াতেটো কিমান এটা মানে ভেজাল উম।
এতিয়া মানুহেটো আজিকালি বেছিভাগ অনলাইন শ্বপিঙে কৰা হৈছে দেচোন ইমান। মানে কামৰ ব্যস্ততা বাঢ়ি গৈছে মানুহৰ সময়ে নাথাকে হাতত।
সেইটোৱে সেইটোৱে।
সময়খিনিও ভালকে ছেভ কৰি লয়। মানে যিখিনি বস্তু লাগে যিমানখিনি ভেৰাইটি লাগে। মানে ঘৰত বহি পিনে গোটেই খিনি পোৱা যায় আৰু।
অ' অ' সেইটোৱে সেইটোয়া মানে।
তে আকৌ তোৰ।
অনলাইন শ্বপিং। শ্বপিং হ'লে মানে কি আৰু সময়তটো মানে অপচয় নহয় আৰু সেইটো ক'ব গ'লে। এতিয়া অফলাইনতো সময়টো কিমান অপচয় হৈ আছে কব গ'লে।
হৈ আছে উম কিবা এটা বস্তু বিচাৰিব কাৰণে মানে। কিবা এটা এখন দোকানত নহয় মানে আমি কিমান কেইখন দোকানত ঘুৰিব লাগে। এতিয়া।
উম এটা বস্তুৰ কাৰণে তিনি ঘন্টামান লাগে ক'ব গ'লে।
উম।
অনলাইন শ্বপিং কৰিলে গোটেইখিনি দি দিয়ে আগত।
সেইটোয়ে উম উম কালাৰোতো মন পচ। পচন্দৰ ল'ব পাৰি নিজৰ চাইজটোও ভালকৈ থাকে। তাকে আকৌ মানে যিটো বস্তু কম দামত লাগে যদি বেছি দামত লাগে সেনেকৈ ল'ব পাৰে। কটন ল যদি চিল্ক ল যিটো লাগে সেইটো সেনেকে ল'ব পাৰে।
অ' চব খিনি মিলাই লব পাৰি আৰু এইখিনি ভাল। কিন্তু আকৌ কিছুমান অসুবিধাও আছে। তেনেকে তোৰ কিবা এটা বস্তু ধৰ কিবা। চালোয়ে আমি ফটোখনত যি চাওঁ মানে সেইটো কিবা কেতিয়াবা নাহে। তেনেকুৱা। কিবা এটা বেলেগ আহে কোৱালিটি কেতিয়াবা বেয়া পঠায়।
অ' যিটো মানে দেখাই সেইটো কালাৰটো মানে নাহে। আৰু যদি আকৌ। আকৌ যদি এক্সেঞ্জ কৰিব বিচাৰ তাৰপিছত আৰু কিবা কোৱালিটিটোৰ বেয়া আহে মানে সেনেকুৱা।
বেয়া আহে উম।
কিবা নহয় কিবা প্ৰব্লেম দেখাইে থাকে এতিয়া মানে অফলাইন। হ'লে মানে বস্তুটো ভাল কি চুই চাই কিনে আনিব পাৰি পৰীক্ষা নিৰীক্ষা। কৰি কিনে আনিব পাৰি আৰু মানে। এইটো কালাৰ বিচাৰ যদি এইটো কালাৰ দেখিছ ত এই চকুৰ আগত তে এইটো কালাৰেই হ'ব আৰু সেনেকুৱা। থাকে আৰু উম।
এতিয়া ধৰ অনলাইন শ্বপিং কৰিলে ধৰ কালাৰটো মানে। ধৰিব নোৱাৰি ভালকে সেইটোয়ে এইটো কালাৰ হয় নে নহয়। এতিয়া চকুৰে নিজে চালে ভাল আৰু। কোৱালিটিটো লাৰিও চাব পাৰি নিজে হা, নিজৰ হাত-। তেৰে কেনেকুৱা বস্তুটো আচলতে? আৰু অনলাইন শ্বপিংঙত গোটেইখিনি বস্তুটো আনিব পৰা নাযায় ন! ফল-মূলে হ'ল, খোৱা বস্তুখিনি হ'ল, মাছ মাংস হ'ল। ফল-মূল বা চব্জি বজাৰ এইবোৰ, গোটেই ঘৰৰ যিবোৰ। বিলাক গেলামাল বস্তু থাকে, সেইখিনিটো আনিব নোৱাৰি। সি খিনি। কিমান বা পুৰণা। কিমান বা কোৱালিটি ভাল নে বেয়া? সেইখিনিটো জানিব নোৱাৰ, পাৰা নাযায়।
অ', এতিয়া মানে ফল-মূল বা, মা, যদি অফলাইনত ল' তই এতিয়াটো। খাই চাবও পাৰি টেঙা নে মিঠা। কিন্তু অফ, অনলাইন হ'লে সেই বস্তু। স্তুটো নোৱাৰি। তোক চাই কিনেটো নিদিয়ে ন। যিটো আছে, ফ্ৰিজত যি। টো ভৰাই থয়। সৈটো দি থয় সিহঁতে। সেনেকুৱা কথা। ত' সেইটো বেয়া কথা আৰু। উম, এতিয়া জান। বাহনৰ খৰচটোওতো বাঢ়ি যায় অন, অফলাইন হ'লে। ক'ব গ'লে। এটা ইমান খৰচ। কৰি কেনে, যদি দৰ-দাম কৰি ল'ব নোৱাৰোঁ বস্তু এটা, তেনে কিমান লোকচান এটা হৈ যায় আমাৰ।
উম, উম।
উম, কিন্তু অনলাইন হ'লে সেইটো ভাল আকৌ। মানে কি, ক', কম খৰচতে হয় সময়। অপচয় নহয়। যান-বাহ। হনৰ একো খৰচ নাথাকে। কিন্তু সিহঁতে ডেলিভাৰী চাৰ্জ বহুত লৈ লয়। টো ক'ব গ'লে। জিএছটি কি, জিএছটিৰ নামতে কিমান এটা পইচা লৈ ল'ব সনেকুৱা কথা।
উম, বহুতখিনি লৈ লয়। ডেলিভাৰী চাৰ্জ, জিএছটি সবোৰ মিলাই পিনে যায়। থৈ পিনে বেছিয়ে হয়। কিন্তু কিছুমান সময়ত আকৌ। অ', তোৰ কিছুমান এনেকুৱা অফ। ফাৰ দিয়ে বা ডিছকাউণ্ট দিয়ে। ‌সেইবোৰ ক্ষেত্ৰত আক। কৌ ভাল। মানে বহুত খিনি তোৰ ফিফ, ফিফটি-এইটি পাৰচেণ্ট কমায়।
কমা‌য়। উম উম, অকেশ্বন লৈ কেনে। টো পূজা, বিহু ক'ব গ'লে, এনেকুৱাত।
তেতিয়া ভাল আৰু, বস্তু ল'ব কাৰণে।
উম, কম দামতে বহু খিনি কিনি ল'ব পাৰি। এতিয়া অফলাইনততো দিয়ে বাৰু, কিন্তু ইমানটো নিদিয়ে। টেন বা টুৱেণ্টি পাৰ্চেণ্ট দিয়ে। ক'ব গ'লে। ‌উম।
আৰু অনলাইনত কি হয়, কেতিয়াবা আকৌ ফ্ৰডো হয়।
উম, উম।
কেতিয়াবা বস্তুৰ জেগাত কিবাকিবি পাথৰ-চাত। থৰবোৰ যে, ভৰাই দিয়ে, তেনেকে।
উম। সেইদিনা আমাৰ কোনবা এটাই দিছিলে মানে ক'ব গ'লে, আইফোন এটা অৰ্ডাৰ দিছিলে। এতিয়া আইফোন নাহি তাত। তে কিবা বেলেগহে সোমাই থৈ দিলে সেনেকুৱা। এতিয়া ডিলিভাৰী বয়টো মানে কি ভূল? সিহঁতেতো একো নাজানে সেনে। ক'লে আৰু। এতিয়া বেলেগৰ পৰাহে আহে বস্তু খিনি। এনে ক'ব গ'লে। উম।
অফিচৰ পৰাই আহে, সিহঁতেতো গম নাপায় কি আহিছে।
সেনেকুৱা কথা। এতিয়া গ্লাছৰ এইবিলাক বস্তু দিব নোৱাৰি কিন্তু। এইটো ভাঙি-ভাঙি আহে। আমাৰ তিন বাৰে ভাঙি-ভাঙি আহিল এনেকুৱা কথা।
উম, সেইটো ধৰিব নোৱাৰি।
ধৰিব নোৱাৰি এইবোৰ।
আৰু তোৰ সেই আহোঁতে ধৰ, ট্ৰেইনতে আহিলে বা সেই গাড়ী ঘোৰাই বদলি হৈ হৈ হৈ আহে। ত' সেইবোৰ বস্তুবোৰ পাতল ন সেইকাৰণে ভাঙি যোৱা অ' ভাঙিয়ে আহে। সেইকাৰণে দিগদাৰ হৈ যায়।
ঠিকে থাকে সিহঁতৰ সেইবোৰত।
বেছি থাকে।
উম, এতিয়া অনলাইনটো অ'।
অফলাইন শ্বপিংটোয়ে ভাল কিছুমান বস্তু বিশেষকে।
উম, উম, ভাল ভাল কিন্তু অলপ ৰিক্স ল'ব লাগে আৰু ক'ব গ'লে।
অ'।
উম। আৰু মানে কি অনলাইনটোতো চৌব্বিশ ঘণ্টাই থাকে তই এতিয়া ৰাতি অৰ্ডাৰ দিম বুলি কলেওঁ ৰাতি দিব পাৰ। যেতিয়াই মন তেতিয়াই দিব পাৰ কিন্তু অফলাইনটোতো সেনেকে নাথাকে আকৌ চৌব্বিশ ঘণ্টাতে নাথাকে সিহঁতৰ নিৰ্দিষ্ট অ', টাইমো থা কে যে এইটো টাইমত দোকানটো খুলিব আৰু নিৰ্দিষ্ট টাইমো থাকে বন্ধ কৰাৰ সেনেকুৱা। না নটা নটা কব গ'লে নটা মানত নাথাকেই ক'ব গ'লে।
অ'।
আঠটা সাতটা মানতে বন্ধ কৰি দিয়ে কিছুমান দোকান।
সেইকাৰণে এতিয়া ধৰ অনলাইন হ'লে আমি যেতিয়াই মন যায় চৌব্বিশ ঘন্টাই খোলাই থাকে। ধৰ তৎক্ষণাতে কিবা এটা বস্তু লাগিল।
উম, উম, সেইটোৱে সেইটোৱে।
সেইবোৰত সহায় কৰে বহুতখিনি।
উম, উম, উম। আৰু মানে কি দৰ দাম কৰিব জানিলে মানে অফলাইনটো বহুত ভাল মানে, এতিয়া নিজৰটো লোকচান হ'ব নালাগে এটলিষ্ট।
উম, আৰু এতিয়া আমাৰ ইয়াতে ফে ঞ্চি বজাৰতে চা কোনোবাই যদি ভালকে দৰ দাম কৰিব জানে, বহুত মানে কম দামত বস্তু পোৱা যায় বহুতখিনি পোৱা যায়।
সেইটোৱে সেইটোৱে। সেইদিনা ফেঞ্চি গ'লো তাৰপিছত মানে মোৰ আগতে এটা মানে মানুহ আছিল। তেওঁক মানে বহুত মানে সস্তীয়া দামত দি দিলে। কিন্তু মোক সেইটো বস্তু টোয়ে মানে বহুত দামত দি দিলে মানে, দৰ দাম কৰিব জানিলে ময়ো চাগে কমতে ল'ব পাৰিলো হয়।
অ', অ'।
উম।
সেইটো মানুহৰ ওপৰত কথা আৰু কিমানখিনি দৰদাম কৰিব পাৰে।
উম, উম, সেইটোয়ে সিহঁতেতো মানে বস্তুবোৰ কম দামতে আনে ক'ব গ'লে। আমাকহে মানে দৰ দাম কৰি বহুত কিবা কিবি কৈ দিয়ে আৰু।
সিহঁতে একেলগে গোটেইখিনি বস্তু আনি আনি লয়। হ'লচেল ৰেটত আনে কম দামতে আনে।
উম, উম।
উম কিন্তু অন অন অনলাইন হ'লে সেইটো ভাল আৰু একো দৰদাম কৰিব নালাগে যোনে মানে দৰদাম কৰিব দিগদাৰী। পায়, সেইবোৰ কৰি ব, সিহঁতে মানে সহজতে ইয়াতে দি দিব পাৰে আৰু।
উম উম সহজতে অনলাইনতে লৈ ল'ব পাৰে আৰু।
উম, অনলাইনত বহুতখিনি সময়ো বাছি যায়।
উম, বহু খিনি মেজে আজিকালি তো মানে কব গলে মানুহবোৰো কিমান এলেহুৱা হৈ গৈছে। এতিয়া চব বস্তু মানে অনলাইনতে বিচাৰে মানে।
অঁ, অনলাইন বিচাৰে মানে চব খিনি বস্তু ঘৰৰ দুৱামুখত যাতে থা দি আহে দি যায় সেনেকুৱা বিচাৰে।
সেনেকুৱাই বিচাৰে। আৰু ক'ব গ'লে কিছুমান ক্ষেত্ৰত অনলাইনটো ভাল মানে যিবোৰ ন ঘৰত মানে এনেকুৱা মানে ওলাই যোৱা মানুহ নাথাকে এইটো যে, বয়সীয়াল মানুহ বোৰ অকল থাকে আৰু। সিহঁতে সিহঁতেতো নিজে আৰু এইবিলাক কত নো আনিব যাব আৰু। ক'ব গ'লে ৰ'দত ওলাই ওলাই কিনে। সেই আৰু অনলাইনতে লৈ ল'ব পাৰে আৰু বস্তু
অঁ।
গেলামালক হওক শাক পাচলি হওক চব বস্তু পায়।
উম, কিন্তু আকৌ তোৰ যিবোৰ দোকানী বোৰ আছে বা ব্যৱসায় বোৰ আছে এই অনলাইন শ্ব পিং কাৰণে কিন্তু সিহঁতে বহুত মাৰ খাই গৈছে মানে সিহঁতৰ ব্যৱসায়। বহুত তল পৰি গৈছে।
খাই বৈ গৈছে।
আজিকালি মানে মানুহে সময়ৰ অভাৱত অনলাইন শ্বপিঙে কৰে।
উম উম উম।
সেইকাৰণে সিহঁতৰ ব্যৱসায়বোৰ তল পৰি গৈছে।
সেইটোৱে সিহঁতক কৈয়ে থাকো ইহঁতে মানে দোকানত গ'লে কৈয়ে থাকো আৰু আমাৰ তো বস্তু বোৰ মানে নলয়ে নলয়।
অঁ সিহঁতে কয়ে যে আজিকালিৰ মানুহ এইটো চব অনলাইন শ্বপিংএ কৰে আজিকালি দো কানৰ চেলে নোহোৱা হৈছে।
উম উম।
তেনেকেই।
কিন্তু মানুহবোৰো কষ্ট পোৱা হৈছে ন সেই টো কাৰণে আৰু নাচায়ে আৰু, এ চি তলতে সোমাই থা কে সেনেুৱা কথা উম।
সেইকাৰণে আৰু অনলাইন শ্বপিঙত গোটেইখিনি বস্তু একেলগে পোৱা যায় ন। এতিয়া ধৰ দশটা বস্ত টো কিনিব লগা আছে, তই এই কিমান কেখন দোকান বিচাৰিব লাগিব সেনেকে বিচাৰি বিচাৰি বি ন, ভাল এটা বস্তু পাবি এতিয়া অনলাইন শ্বপিঙৰ গোটেই খিনি একেলগে তোক ওলাই দিব আগত খালি স বস্তু চিলেক্ট কৰি পিনে অৰ্ডাৰ দি দিলে হল।
সেইটোৱে আৰু মানে দঙা দাঙিব লগা একো বস্তু নাথাকে আৰু ডাইৰেক্ট ঘৰতে দি থৈ যায়। এতিয়া অফলাইন হলে সেই বস্তুোৰ দাঙি দাঙি ঘৰলৈ অনা কিবা কৰা মানে বহুত কষ্টকৰ ন, উম সেনেকুৱা ক
উম
দে, তে, হ'ব দে
অ', দে
উম, উম।